অহ ভাত বনাই আছিলো অহ বনালো আছিলো। কেইটা বাজিছে।
অ অ নাই মই ইয়াত খানা আছে ৰ। মানুহৰ ঘৰত।
অঐ পাঁচশ আজি।
অ খানা খাব যাম।।
খানা দিছে আও।
খানা দিছে সেইকাৰণে ভাত। ভাত বনোৱা নাই ঘৰত। খানা মানে বনাবও যাব লাগিব বনাবলৈ যোৱা নাই।
অ অ সোনকালে গলেহে আকৌ। বনাব হলেচি ন।
বনাই আছে বাৰু ইয়া বানুহ বি এজনী বনাই আছে মোক। বন্ধী এজনীয়ে।
অহ মানুহ বহুত নে কি তুন কেইটা মানুহে অহ অহ তাহত কি হয়।
ভাল। দুইজননে লগ লাগি বনাম আৰু বনাই পেলাই খাই কৰি আও।
অ অ উম তাৰপা সে কি মা। মাংস থৈছগ কি বা খিনি।
মাছ আনিছে মাংস আনিছে দুইটা।
অহ। ভালেই দে হা কি দি পাৰ্টি দি দিব লাগে আকৌ হয়।
খানা এটা দিছে মাক ব ল'ৰাটো মাক চাক নাই যে। সেইকাৰণেনে বেয়া ও লাগে। সেইকাৰণে বনাবও মাতিছে বনাবও লগীয়া হৈছে আকৌ। খাবলেও আহিছোঁ। খাবলৈও বহোৱা লোৱা বন। ও'হলা দুুইটাই হলা আও।
অহ সেইটো উম! দুইটা হৈ যাব হাতা-পাতা কৰি দিবি মাক নাই যে এতিয়াহ নে ন সেইকাৰণে কৈছ চাগৈ, মাইকী মানুহ তিনটা আঅ
উম! ল'ৰা দুটা নহয় ল'ৰা এটাই আকৌ খুৰাইক আছে আৰু খুৰাই ককায়ে-ভাইক দুটা আছে আৰু। ল'ৰা এটা, মাইকী মানুহ ল'ৰা নাই খোৱাই ক ছোৱালী অনা নাই
অ অ
মানে গোটেই খিনি হেয়ে হ'ল আঅ
অ মতাই মানুহে আৰু গোটেইখিনি
অ মতা মানুহে আৰু সেইকাৰণে বনোৱা মানুহ নাই যে
তহঁত দুজনীয়া বনাই দিবি যা সে খাব আৰু গোটেইখিনিয়ে আৰু ন, এনেকুৱা মানুহ লাগে যে উম! মাইকী মানুহ এতিয়া তহঁত তই আৰু বান্ধৱীজনী আৰু কোনোবা আছে নেকি?
জনি
উম! উ! তাইয়ো তাতে আছেগৈ নেকি? মূল মোক যে ফোন কৰে
নাই তাই এতিয়া এই এইমাত্ৰ গৈছে তাই বাই আমাৰ বাইদেউজনী ঘৰত আছিলে। কঁঠাল খাব আহিছে, কঁঠাল খাবলৈ মাতিছিলে।
আহ
মোকো মাতিছিলে মই কঁঠাল আকৌ ঘৰতে খালোয়েই সেইকাৰণে বোলো মই নাখাওঁ দে তহঁতে খা অ পকা কঁঠাল।
অ পকা কঁঠাল আকৌ এইটো চিজনতে খালে সেয়া তাপা আকৌ নাই নাইকিয়াই হব আৰু
এ কঁঠাল খাবলৈ মাতিছিলে মই বোলো এ নাখাওঁ দে মই বোলোঁ কঁঠাল তহঁতে খা আৰু
অ কঁঠালটো খায়ে গুতিকিতাও খাই বৰ ভাল লাগে ন গুটিখিনি অ দালিত। দিলেও ভাল লাগে।
মই এতিয়া বিছ ফুটা কঁঠাল খাই এ আহি
বিছ ফুটা বা বি ফুটাটো বহুত হয়।
মই বিজ পোটা খাই আহিলো, কঠাল এইখিনি ফিজত সৰু সৰু হলেও খাব পাৰো ডাঙৰ হলেও খাব পাওঁ মানে। কঁঠালতটো খাব পাৰোৱেই কঁঠাল মানে যিমান ডাঙৰ নহওক, মানে খাব পাৰি আৰু।
উ উম হম হম।
কঁঠাল খাই ভাল পাওঁ যে।
মই আকৌ আমি আগতে। সৰুত, কেঁচা কেঁঠাল গোটেই লগৰ। পৰা বহি লওঁ, একেবাৰে মানুহে ঘৰ আছে নহয়, এ পিছপিনে মানুহে ঘৰ আছে। একদম মই আও মোৰ লগৰ কেইজনী ওচৰ চুবুৰীয়া, এ চৌ কৰি আনোগৈ নিদিয়ে খুজিলেহে নিদিয়ে। এজনীয়ে দা দা বাৰীডাল লব আৰু তাৰ মানে ভয় নকৰে মানে দা বাৰীডাল লৈ পেলাই দং দংকে যাব আমাক চাই থাকিব দিব মানুহ, এজনীয়ে। এজনীয়ে মানুহ চাই থাকিম এজনীয়ে পাৰিব তাৰাপা এজনীয়ে কঁঠাল। উঠাবা আৰু এজনীয়ে চয়বাৰীটা আনা দ। গীতেজন গীতে গীত ভাল। ভাগে ভাগে মানে এটা এটা বস্তু দায়িত্ব ল'ম আৰু। তাই কব মই কিন্তু পাৰিম। তহঁতে উ মই পাৰি দিয়া লগে লগে মই দৌৰিম তহঁতে চবাই কথালৈ লৈ আহিবি। ঠিকে আছে যে মই বোলো মানু। চাম নে কোনোবা আহিছে নেকি। তই কঁঠালটো লবি এজনী কম তই কঁঠালটোঙিবি আৰু এজনী কম তই চৰবাইডাল দাঙিবি। চবে মানে ভগাই লওঁ আৰু, তাৰ পৰা এ নিজৰ নিজৰ। ঘৰৰ মানুহে মানে কঁঠাল মানে।
অ নিদিয়ে নিদিয়া আকৌ চুকৈ খাবই লাগিব, হে নিদিয়া আকৌ চুকৈ খাবই লাগিব।
অ সৌ পালিক নিদিয়ে কেঁচাতে খাব পক। পকিব থয় আক সিহঁতি আমি আকৌ উ। হেৰি পকিলে বেয়া পাও গোটেই কেইজনীয়ে। কেঁচাকাকে নিমখ জলকীয়া। সানি একেবাৰে বাতিয়ে বাতিত নিমখ জলকীয়া লৈ ল'ম আ ত পাহ জনীয়ে মানে তাই কাটিবও ভাল তাৰমানে তাই কাটি কুটি চবকে দিব পাৰা দায়িত্ব কাটি কুটি দিয়া দায়িত্ব আও আমি মানুহক চোৱা চও বা ডাঙা এজনী আৰু এজনীয়ে মানে কথা ঠালটো উঠোৱা
আৰু কঁঠালৰ মুচিটো মুচিটো খাই ভাল লাগে মুচিটো খাই পাইছ কঠালৰ মুচিটো খাই মজা লাগে মইতো মইতো আমি বজাৰ পৰা কিনি কিনি আনি খাওঁ আগতেতো ঘৰতে ঢেৰ কঁঠাল এতিয়া বজাৰ বজাৰ পৰা কিনি কিনি আনি খাওৱে মচিটো মানে ইমানেই ভাল পাওঁ পচলা চচলা দি
খাও মাংস নিচিনা মই সেইটো খুব খাওঁ আনি কিনি খাব লাগে উম মাংস নিচিনাই লাগে সেয়া ব্ৰইলাৰ চিকনৰ মাংস নিচিনা লাগে তেনেকে মই মছলা সানি মাংস খন খানা নিচিনাকে সানি অকণমান সময় থৈ দিওঁ কাটি কুটি তাপা একদম মজা বনাও আও চব চেইম মাংস বনোৱা নিচিনা বনাও‌ আও জোল অকমানো কৰো ইমান ধুনীয়া পাওঁ হয় নহয় কিন্তু সে অ ভাল পাও ইনে এহেতে নেখায় অকলে হ'লেও খাওঁ মই
জোতি মানে কি সেইটো ভালে অইন বস্তু একো নালাগেই
একোৱেই নালাগে ইমানে ভাল পাওঁ এইবাৰ খোৱা তেনেকে খাওঁ কিন্তু এইবাৰ এবাৰহে খালো কিন্তু ঘৰপা পা আনিছিলো এডোখৰ এ কেঁচা হেৰি কৰি পেলাই বোলো খাম বুলি এই তাপা চবজি বনাই খালো মানে আও
উ সেই তেনেকে খাব লাগে এনে ডাঙৰ হলে অকমান টেষ্টটো বেলেগ হৈ যায় ইমান ভাল নহয় কিন্তু সৰুতে বেছি ভাল লাগে এইটো এ ডাঙৰ হৈ গ'ল আও ডাঙৰ হোৱাৰ কাৰণে অকণ হেৰি হল আও
পকিলে নাখায় নহয় ক বইল কৰি চব্জি খাবৰ কাৰণে সিহতি হেৰি কৰে বেচে চব কেঁচাতে খাই উম কেঁচাতে খাব আও শ মচিটোও খাই আৰু ডাঙৰ হলেও মানে ডাঙৰ কেঁচা ফুট খিনি যে সেইখিনিও ধুনীয়া চব্জি বনাই আচাৰো বনাই সেই খিনি দি সেইখিনি দিও একে ধুনীয়াকে চবজি বনাই মছলা দি, এ ইমান ধুনীয়া লাগে সিহঁতৰ হাতেৰে খাই। বনাই পোৱা নাই দে মই। বনাব সহজে হ'ব চাগৈ দেই। নিচিনা বনালেই হ'ল ন। সেইয়েহে লাগে।
কঁঠালৰ আচাৰটো মই বনাই পোৱা নাই আজিলৈকে। এনেই কচু চচুটো আচাৰ বনাই পাইছো। ঊল কচু ওল কচু আচাৰ বনাই পাইছো বাৰু, অ গাজৰ চাজৰ এইবিলাকো বনাই পাইছো। কিন্তু এনে হেৰিটো বনাই, পোৱা নাই। গাজটো বনালে, গাজৰ মূলা এইবিলাক চব বনা পাইছোঁ।
অ মইও বনাই বৰ ভাল পাম ফুলকবিও দিও, গাজৰো দিওঁ, মূলাও দিও, মই বনাও আগতে। আগতে বনাও, এতিয়াহে বনোৱা, নাই কেইবছৰমানত। ল'ৰা ছোৱালী নাই, কোনে ইমান খাব, মানুহো নাই বনোৱাও নাই। ৰুটিৰ লগত খাই ধুনীয়া লাগে। গাজৰ হে অ গাজৰ আচাৰ খিনি, মূলা, গাজৰ ৰুটি মানে তেল দি। ল'বি ইমান টেষ্টি লাগে। বহিয়া লাগে। মই আগতে তেনেকেই খাওঁ ৰাতিপুৱা ৰুটি।
মই আকৌ কঁঠালৰ মই ভাবো কঁঠালৰ মূচিটো যে আচাৰ আচাৰ বনাই। তেনেক মানে মোবাইলতো,
এ মোবাইলতে চাই লবি, বায়ে বনাইছিলে বায়েখন বায়ে জানে ত।
অ তাই ধেই আচাৰ বনাই, তাই বহুত আচাৰ বনাইছে অ, মই আকৌ মইয়ো বনাও তেনেকে বগ, গৰি, আম, এইবিলাক ফল আমলখি, এইবিলাক যিকোনো আচাৰ এইবিলাক বনাও। কৰ্দৈ চৰ্দৈ চব বনাইছো। বন ধুনীয়া লাগে।
অ ভালে লাগে সেইকেইটা বস্তু কিন্তু দেই, টেঙা যে।
উম। হয়তো এতিয়া নাইকিয়া হ'ব এতিয়া ওলাই আছিলে অলপ আগত অ।
অ নাইকিয়া হ'বহে। মই সেই কিনি আনি বনাম বুলি ভাবিছো, পাই নে নাপায়। যদি, আকৌ আমলখিটো। আমলখি আমলখিটোও মই ভাল পাওঁ, খাই আছে। বনাও সেইটো কিন্তু আমলখি যে ইমান দাম কিনিব গলে এশ টকা কেজি দেৰশ টকা কেজি কয় ডাঙৰ-ডাঙৰটো।
অ, আমলখী - হেৰিতটো এইটো হাইব্ৰীডটো ডাঙৰটো হাইব্ৰীড, সৰুটো বেছি লাগে সৰু লোকেলটো আমাৰ এয়াত গছ সেইয়াতে আমি পাওঁ ইয়াতে।
অ, অ, গছ আছে যে নাঙতোও ভাল লাগে খাই আকৌ, মই ডাঙৰতোয়ে বনাইছো।
অ মই ক আমলখি এইবাৰ নবনালো। অই সেই আম বনালো। আকৌ বগৰী খিনি আছে আগৰে বনোৱা হৈ তাৰ পিছত আকৌ এয়া বিল অ কৰৰ্দৈ অলপ বনাই ছিলো কৰ্দৈ খিনি আছে তাৰপিছত এনেক কিবা-কিবি আচাৰ অলপ বনাইছিলো আৰু জলকীয়া আচাও বনাই থৈছো। ভাল লাগে খায়। কৰ্দৈ তো সেই তেনেকে আৰু অলপ হেৰি কৰি পেলাই নিমখ পানী গৰাই থৈ দিওঁ আৰু দি পেলাই অলপ ৰ'দত দি, আৰু তেনেকে বনাই দিওঁ নিজলৈকেতো সৰিয়হ নহৰু-চহৰো ছপ আদা-চাদা দি। অ জলক
সেয়া দি বনাও। তেনেকে বনাও বাৰু সৰিয়হ জলকীয়াটো। উম অ সৰিয়হ দি দিওঁ আৰু কিন্তু এই কৰৰ্দৈটো কি নিমখ পানীত তিয়াই থব লাগে ন?
অ নিমখ পানীত তিয়াই থলে কোমল হৈ যায়, নহলে কোমল নহয় যে।
অ' বইল কৰিব নালাগে অ।
বইল, বইল নকওঁৱে বইল নকৰাকে বনাই দিওঁ।
অ কিমান সময়ত তিয়াই থৈ দিওঁ। পীঘলি যায় উম'অ পিছদিনাখন ৰ'দত দি দিও আৰু ন?
উম', পিছদিনা ৰ'দত বেছি সময়ত ৰ'দত নিদিওঁ, বেছি এ ৰ'দত দি দিলে হেৰি হৈ যায় যে অলপ সময় ৰ'দত দি, এই কেঁচাই কেঁচাই বনোৱা নিচনা হ'লে ভাল লাগে আও, অকণ ভিনেগাৰ দি
অ ভিনেগাৰ দি দিব লাগে আউ তাপা হেৰিটো বনাই পাই ছ এই কি আছাৰ ৰ এইটো এ গাজটেঙা আচাৰ বনাই পাইছো।
হা।
গাজ তেঙা
অ গাছ টেঙাটোতো আছে গাছ টেঙা বনোৱা হৈ আছে এতিয়াও। গাছ টেঙাটো সেইটোয়ে আৰু চ হেৰিত পিহনাত পিহি লৈ পেলাই
অহ। ৰ'দত দি দিয়া হ'ব দে হ'ব দে হ'ব দে অহ অ।